হেল্ল'।
হেল্ল'ঊ
অ হেল্ল' নমস্কাৰ।
হয় হয় নমস্কাৰ।
অঁহ, মোৰ মাতটো স্পষ্ট হৈ গৈছে না?
হয় হয়, ধুনীয়া আহিছে একদম স্পষ্ট।
অঁ অঁ অঁহ।
হয়।
আজি আমি মানে উৎসৱৰ কথা পাতিম ন?
হয় হয় হয়। উৎসৱৰ কথা পাতিব বিচাৰিছা, হয় হয় নিশ্চয় নিশ্চয়।
আহ হ'ব। মানে আপুনি কি কি উৎসৱ ভাল পায়? মানে
হয় মোৰ আটাইতকৈ হয় মোৰ আটাইতকৈ প্ৰিয় মোৰতটো বিহুৱেই হয় মানে, বিহুৰ সময়খিনি যিটো ভাল লাগিছিল। বা ভাল লাগে, সেইটো এক নম্বৰ আৰু মানে বিহুত আমাৰ উৎসৱটিত মানে ধৰি লওক, নাচ-গান বা মইতো বাৰু বিহু নাচিব নাজানো। মই চাব যাওঁ আৰু আমাৰ ওচৰতে। বিহু উৎসৱটো সেনেকে পালন কৰো আৰু। আৰু পিঠা-পনা খাওঁ, হয়। আপোনাৰ কওকচোন বাৰু আপোনাৰ প্ৰিয় উৎসৱ কি হয়?
মোৰো মানে তেনেকুৱাই আৰু বিহুতটো ভাল লাগে, মানে তাতে বহুত আ মানে বন্ধু-বান্ধৱী আৰু পৰিয়ালহতৰ লগত, মিলা হয়। মানে লগ পোৱা হয় সকলোকে। তাৰ পিছত যেতিয়া আহ সকলোৰ পৰা, সকলোৰ পৰা মানে আশীৰ্বাদ লোৱা হয়।
হয়।
হয় সেইবোৰ মানে ভাল লাগে আৰু।
হয় হয়, নিশ্চয় অঁ। এতিয়া আমাৰ ধৰি লওক, এতিয়া যিখিনি সময় মানে ধৰি লওক এতিয়া শাউন মা পৰিছে, বা পৰিব বা, এতিয়া আমাৰ ওচৰত মানে, কিছুমান উৎসৱ দেখা পাই আছো মানে। যেনেকে আপোনাৰ প্ৰথম হ'ল আপোনাৰ মনসা পূজা হৈ আছে, মনসা পূজা উৎসৱ আৰু আপোনাৰ হয় আৰু শাওণ মাহতো শিৱৰ ভক্ত মানে, শিৱৰ পূজা আটাইতকৈ ডাঙৰকে হয় বুলি জনা যায় আৰু। যেনেকে প্ৰত্যেক ৰবিবাৰে মানে আমাৰ ইয়াতে বৈশিষ্টম ম মানে যায় আৰু বৈশিষ্টত বা তাৰে পৰা পানী আনি উৎসৱত মানে শুক্লেশ্বৰত থালে আৰু এনেকুৱা উৎসৱো হৈ আছে, ভলেবোম বুলি কয়।
হয়।
হয় হয় আৰু আৰু এটা উৎসৱ বৰ্তমান হৈ আছে আমাৰ ইয়াতে ৰথ যাত্ৰা, মানে এ উৰিষ্যাৰ পৰা আহিছে উৎস শক্তি মানে, ৰথ মেলা যেনেকে ৰথত আহ কৃষ্ণৰ মানে সেনেকুৱা ওলাই দিয়ে মানে, আৰু এদিন ভৰাই দিয়ে আৰু, পোন্ধৰ দিনৰ মোৰ, এনেকুৱা উৎসৱ চলি আছে হয়। হয় আৰু আপোনালোকৰ ফালে যদি উৎসৱ বুলি কওঁ, আপোনালোকৰ ফালে জন্মাষ্ট ষ্টমী আহি আছে, জন্মাষ্টমী বা এনেকুৱা কিবা আৰু বেলেগ উৎসৱ কি কি হৈ আছে বাৰু?
আঁহ, আমাৰ ফালে মানে জন্মাষ্টমীটো বিছি তেনেকুৱা পালন কৰা নহয়।
হয় হয়।
হয় মানে গণেশ পূজা আছে। ওচৰত মানে আমাৰ শিৱ পূজা হয়।
অ শিৱ পূজা, শিৱৰাত্ৰি?
হয় হয় শিৱৰাত্ৰি। সেইটো মানে অকমান ডাঙৰ ৰে হয় আৰু মানে ইমানো তেনেকুৱা ডাঙৰ নহয় কিন্তু হয়ে মানে অঞ্চলৰ বহুত অ অকমান ডাঙৰ আৰু। হয়।
অ শিৱৰাত্ৰি উৎসৱটি ডাঙৰকে হয় আৰু আৰু লগতে আৰু কি আছে আৰু।
আৰু মানে অ তেনেকুৱাই অ বহাগত মানে আমাৰ বাথৌ পূজাতো হয়।
বাথৌ পূজা, হয় হয় অ।
সেইটো মানে অকমান ডাঙৰ কৰি হয়।
হয় বাথৌৰ পূজাৰ বিষয়ে অলপমান ক'ব নেকি মানে মানে কেনেকুৱা ধৰণৰ পদ্ধতি বা অৱলম্বন কেনেকুৱা অলপ ক'ব নেকি?
মানে মই সেইটো মানে বেছি নেজানো। মই যোৱা নাই আৰু বাথ থৌ পূজা দেই বাৰু।
হয় হয়।
হয়।
এনে মই জানা এনেকে বাগুৰুম্বা নৃত্যটো যে কৰে মানে বাথৌ পূজাৰ সময়ত মানে কৰে নেকি?
বাথৌ পুজাৰ মানে যদি সেইটো বেছিকৰি ডাঙৰ কৰা হয় তেতিয়া বাগুৰুম্বা টো অ নৃত্যটো কৰা হয় কিন্তু বেছিভাগ নকৰে। বহাগত কৰে কি জাত মই সেইটো বেছি ভাল কৈ নাজানো আহ তাতে মানে নাম ধৰা হয়।
অ অ নাম ধৰা হয় হয়।
অম হয়।
হয় আৰু-আৰু হয়। আৰু লগতে আৰু মানে ধৰি লোৱা অন্ন গণেশ পূজা উৎসৱটি হয় বুলি কৈছিলে গণেশ পূজাত আৰু লগতে আৰু কিবা বেলেগ উৎসৱ বা গণেশ পূজাত কি হয়?
কি হয় মানে গণেশ পূজাটো ইমান ডাঙৰ নহয় মানে এনেই সৰু সুৰা কৰি পূজা কৰি থয় আৰু মানে। অহ কিছুমানে তাতে অ মই ত ক'ব নাজানো, মানে পূজা দিবৰ কাৰণে বহুতে যায় আৰু। মানে দুটা গাঁও মিলি এইটো পূজাটো কৰা হয়।
অ, অ, আচ্ছা আচ্ছা হয়। অ অ আৰু লগতে ধৰি লওক। উম কৃষ্ণ পূজা বা অন্য ধৰণৰ বা দুৰ্গা পূজা দূৰ্গা পূজাতো হয় চাগে?
হয় দুৰ্গা পূজা মানে, ওচৰত হয়। অহ মানে আমাৰ ওচৰৰ পাজৰত তেনেকুৱা ঠাইত হয়। কিন্তু আমাৰ এইখিনিত বেছি হোৱা নাই, মানে নহয়।
হয় হয়। আপুনি এনে দুৰ্গা, হয় হয় ঠিকে আছে বাৰু আপুনি দুৰ্গা পূজাত এনে কি কৰে উৎসৱত
মানে এনে বাহিৰত যাই সেয়া কৰিব যাওঁ।
হয়।
হয় থগিৱ দিও, মাজে সময়ে মানে কেতিয়াবা। হয় হয় ঠগি দিয়া
অ অ আৰু- আৰু কালী পূজা?
কালী পূজা মানে, দিৱালীত নে? হয় হয়, মানে সেইটোতো পালন কৰা হয়, ঘৰৰ ঘৰতে মানে তেনেকুৱা এইটো অ কলগছ তাতে পুতি দিয়া হয়।
হয়।
তাৰ মানে তে আমি এ ৰংগলী টো ফুলেৰে মানে, ৰংগোলীৰ লগত সেইটো অকোৱা হয় আৰু।
হয়-হয় অ, অ,
কি অ?
অঁ, অঁ,
অ, কালী পূজাতো বেছিভাগ বম ফুটাব নালাগে কিন্তু অকনমান ফুটোৱা হয় আৰু। কিন্তু বিশেষ, আমাৰ চাকি লগোৱা হয় আৰু সেইখিনিত।
ঔ, চাকি জ্বলাই হয়-হয়। অঁ, আৰু সিচাৰি-সিচাৰি খাই নে আপুনি?
অ, খিচাৰি খাও মানে পূজাবোৰত।
হয়। পূজাবোৰত বা কালী পূজাটো ৰাতি সিচাৰি দে।
হয়-হয়।
অ',
মানে দিয়ে কিছু মানে অ, আমাৰ তাত নিদিয়ে। এবাৰ মাত্ৰ খাব খাব পাইছিলো, মানে এ এজনীৰ ঘৰত আৰু তেনেকুৱা।
হয়।
তাহতে ডাঙৰ কৰি বনাই। ত তাতেহে খাব পাইছিলো আৰু ঘৰত নবনাই তেনেকুৱা।
হয়-হয়। অ, অ, হয়। আৰু আপোনালোকৰ ইফালে মানে ৰাস হয় নেকি ৰাস?
ৰাস পূজা হয়। ওচৰত মানে আমাৰ গাঁৱৰ বাহিৰত। আৰু
হয়। আপুনি গৈছে নে কেতিয়াবা?
হয়, যাও মানে যোৱা বছৰ যোৱা নাই, তাৰ আগত গৈছিলো।
হয়-হয়-হয় অ,
এতিয়া মই যদি কওঁ বাৰু ধৰি লওক মই দেৱালী ক'লোঁ মানে দেৱালীৰ দিনা আমাৰ ইয়াত তাতে মানে কি, প্ৰথম দিনো কালি পূজা উৎসৱ বুলি কয়।
হয়-হয়।
ত' কালি পূজাৰ দিনা মানে ধৰি লওক, মোৰ লগৰ বন্ধুত এটা তাই মানে ঘৰত অ‌, ঘৰৰ ওচৰতে কালী মন্দিৰ এটা আছে ত' আমি মানে মূৰ্তি আনিব যাওঁ। ট্ৰাকত,
হয়।
তাৰ পিছত ৰাতি মানে, বামুণে পূজা কৰে আৰু আমি ৰখি থাকো ওচৰতে। মানে চব্জি-চব্জি কাটি থাকোঁ অলপমান তাৰপিছত আৰু তাৰ নেক্সত দিনাটো দেৱালীয়ে। দেৱালীত আমি কলগছ, চলগছ তেনেকে ৰোৱা যায় কালি পূজাৰ দিনাই ৰোৱা যায়। কলগছ তাৰ পিছত চাকি বন্তি জ্বলাও তাৰ পিছত আপোনাৰ দৰে আপুনি কোৱাৰ দৰে বম চম ফুটাব নালাগে যদিও এনে এটা দুটা ফুটাও আৰু।
হে হে
হয়-হয়।
মানে ফূৰ্তি গত এটা দুটা ফুটা হৈ যায় আৰু।
অ, ঠিক কৈছে ফূৰ্তিৰ হিচাপত এটা দুটা এনে কলগছ চলগছ জ্বলোৱা যায় আৰু এনেকে।
হয়-হয়।
অ, কলজ অ, আৰু আৰু লগতে আমাৰ ইয়াতে ধৰি লওক ৰাস-ৰাস বুলি ক'লে আটাইতকৈ ডাঙৰ হয় আপোনাৰ হাউলি ফালে আৰু। মাজুলী-মাজুলীত হয় মানে মই-মই যাই পোৱা নাই বাৰু। অ, কিন্তু মই শুনিছো আৰু মানে মাজুলীত এই উৎসৱটি মানে আটাইতকৈ ডাঙৰকে হয় আৰু তাতে মানে কৃষ্ণৰ যিবিলাক ৰূপ আছে সেইবিলাক মানে মানুহে প্ৰদৰ্শন কৰে মানে।
হয়।
সেনেকুৱা আৰু মূৰ্তি পূজাতকে মানে মানুহে প্ৰদৰ্শন কৰে সেনেকুৱা ধৰণৰ- আৰু ভাওনাও, হয় ভাওনা।
হয় হয়।
হয় হয় অঁ আপুনি এনে ধৰি লওক হয়। আপুনি আপুনি যদি শেষত এনে যদি কয় যে আপুনি ধৰি লওঁক পূজাবিলাকত মানে এনে কিয় বজাৰ বা এনেকুৱা ধৰি লওক- জিলাপী জিলাপী খায়নে।
হয় মোৰ মানে জিলাপী, ভাল লাগে। আৰু পূজাবোৰত খাব।
হয়।
খাওঁ মাজে সময়ে
অঁ অঁ আৰু যদি একদম শেষত কিবা ক মানে উৎসৱৰ, বিষয়ে যদি এ মানে- বা এনেই কব বিচাৰে নেকি আকৌ?
উম মই নকওঁ দিয়া আপুনি কওকচোন-
অ ঠিক আছে বাৰু বাৰু যি নহওক মই যদি এনে পূজাত শেষত কওঁ আমাৰ অসমত টো বহুত উৎসৱ, হয় বহুত। আৰু আৰু মই যিখিনি জাগাত থাকো ন তাতে- টো মানে আপুনি মানে ধৰি লওক দহ দিনৰ মূৰত মানে এটা উৎসৱ মই দেখা- খাই পাওঁ মানে এনেকুৱা হৈছে, মানে আমাৰ ইয়াতে মানে- বহুতো পূজা হয় মানে বহুত ধৰণৰ পূজা হয় মানে, এতিয়া- আমাৰ আমাৰ ইয়াতে চ আটাইতকৈ ডাঙৰ যদি কওঁ আমাৰ ইয়াতে- বিহু, হয় দুৰ্গা, পূজা হয় আৰু মানে- দেৱালী হয় ফাকুৱাও খেলে আৰু আটাইতকৈ ডাঙৰ উম্বচি, মেলা হয়, আমাৰ ইয়াতে-
হয় হয় মানে ভালে আপোনাৰ মানে বহুত উৎসৱতটো দেখা যায় আপুনি।
হয় হয় মই এনে এনেই মানে মই দেখি থাকিব পাওঁৱেই আৰু মানে।
হয়।
এতিয়া। মই যদি শেষত কওঁ এতিয়া বৰ শাওণ মাহৰ খিনি ক'লো বাৰু কিন্তু আ ভাদ মাহত- জন্মাষ্টমী, জন্মাষ্টমীতটো, মানে আমাৰ ঘৰত পায়স চায়স বনাই বা- নামঘৰত, নাম, কীৰ্তন, কৰে। আৰু লগতে আমাৰ ওচৰতে দৌল, গোবিন্দ মন্দিৰ আৰু হৰে, কৃষ্ণ মন্দিৰ আছে। ত তাতে- যোৱা যায় আৰু উৎসৱত, কেতিয়াবা। ত' ভাল লাগে আৰু বহুত মানুহৰ সমাগম হয় মানে বহুত মানুহ হয় মানে।
হয় হয়।
ভাল লাগে। অঁ আৰু শেষত বুলি ক'লে মানে বহুতো উৎসৱ হয় আৰু আমাৰ ইয়াতে। হয়, বাৰু ভাল লাগিল আপোনাল লগত কথা পাতি।
হয় হয়, আপোনাৰ লগত কথা তিও ভাল লাগিল মানে বহুত কথা জানিলো আৰু। হয় হয় ধন্যবাদ থাকিল।
ঠিক আছে বাৰু ধন্যবাদ।